হেল্ল' শুনিছা।
অ' শুনিছো কোৱা।
উম কি কৰি আছা পিছে।
এয়া মই তোমাৰ ভড়া এটা আছিলে ভাৰা পৰা আহি তোমাৰ ইয়াত হাত ভৰি পা ধুই গা পা ধুই ভাত কেইটা খাই এই মোবাইলটো অকমান চাব ওলাইছো মানে তোমাৰ শু আৰু তোমাৰ আৰু। দহ পোন্ধৰ মিনিট মানৰ পিছত অকমান মোবাইল এই তুমিয়ে ফোন কৰিলে অকমান কথা পাতি তি শুমানে তোমাৰ কাইলে আকৌ ভাড়া আছে না।
উম পাৰিলে আৰু অলপ পাৰিলে আৰু এটা কৰি দিব পাৰা তুমি এনে কি কৰা মানে ফোন এটা তোমাৰ কথা এটা কব আছিলে মানে সেইটো যেতিয়া অকমান দেৰিকো ক'ব পৰা মোৰ মানে ভাত কেইটা খাই আহিব আছেতো।
অ
সেইটো যদি কৈ দিব পাৰা তেতিয়া বেছি ভাল হ'ল হেঁতেন, নে কি কোৱা? তেতিয়া ধৰ দছটা হৈ যাব।
উম।
নে পাৰিবা নে নোৱাৰা? সেইটো কৈ লোৱা?
মই কৰিম।
অ তেতিয়া তোমাৰ ধৰ পাঁচটা মোৰ ধৰ পাঁচটা হৈয়ে যাব।
উম, তোমাৰ পাঁচটা হ'ব এতিয়া।
উম, আৰু তোমাৰ এটা থাকিব। সেইটো কৰি দিয়া একেবাৰে নে কি কোৱা?
অঁ, হ'ব তেতিয়াহ'লে দিয়া, একেবাৰে এটা কৰি দিওঁ।
উম, তেতিয়া মানে ধৰ আমাৰ কমপ্লিট হৈ গ'লে মানে বেছি ভাল হয়। মোৰ এই কুকুৰ জনী গাট বুইছা? মই সেইটো কাৰণে ফোন কৰিলোঁ তোমাক এই কুকুৰ জনী গাট অলপ মানে পোক ধৰিছে পোক। চুপ মানে ধৰিছো ফুত দিব লাগে। তাৰ কাৰণে ফাৰ্মাছি এখনলৈও যাব লাগে। যাবা নেকি মোৰ লগত কাইলে?
উম, পাৰি মই ফ্ৰী আছোঁ কাইলে ঘৰতে।
উম, মানে কি হ'ল এই ফাৰ্মাছি খনত মানে ইমান এটা মোৰ চিনাকি নাই মানে এই কুকুৰ ধৰ হৱক, কিবা হৱক চিনাকি এটা এটা হ'লে ভাল লাগে। হয় নে ন
উম, কোন খনলে যাবা বা তুমি?
এই তিনিআলি যে চুমনৰ ওচৰত যে বহে যে ভিটেনেৰী খন যে
অ অ, ভিতৰৰ ফালে অ পাৰি অ।
তাতে বহো বুলি যাওঁ বুলি ভাবিছোঁ। এই মানে কি হয় তাই খজুৱাই খজুৱাই মানে নোম বিলাক সৰি গৈছ ছেগৈ মানে ইমান হেৰী হৈছে।
উম, কষ্টও পায় দিয়া চোন তেওঁ তাই।
উম, পায় পায় কষ্ট পায়। সেইকাৰণে ত' অকণ বেয়াও লাগে।
বেয়াতো লাগিবই। এতিয়া আমাৰ যদি এতিয়া আমি খজুলি এটা হ'লে মাক ক'ব পাৰোঁ যে দেউতাক ক'ব পাৰোঁ মলম এটা আনি দে বা কিবা এটা
উম।
তাই তোক চিঞৰিবহে পাৰিব, কান্দিবহে পাৰিব, আমিতো গম নাপাওঁ না।
এ এটাই অকল ধৰ চিঞৰি ধৰক ক'বহে পাৰিব, হেৰীহে কৰিব পাৰিব ধৰ মোৰ ধৰ হেৰী হৈ আছ ছে। তেনেকেটো ক'ব নোৱাৰে। আমি দেখি পেলাই তো নিজে বুজিব লাগিব।
অ নিজে বুজি পাব লাগিব, যে তাই কিবা এটা হৈছে। তাত ইমান টাইম খজুৱাই থাকে। তাত ইমান টাইম হেৰী কৰি থাকে। মোৰ তোমালোকৰ মানে কুকুৰটো যাওঁতে মানে মই লক্ষ্য কৰিছিলোঁ সিদিনা খন।
এ মানে মোৰ মানে ইমান কামৰ পৰা আহোটো মানে আগতে প্ৰথম কেইদিন যেতিয়া আনিছিলো, বুইছা?
অহ।
তেতিয়া পোৰা মানে গুৰুত্ব দিছিলোঁ। আজিকালি কি হ'ল মানে ত' কামৰ পৰা ঘপছে আহো, কি কৰি থাকোঁ। মানে তাইও ইমান মানে গা পা ধুৱা ন' তাই এনেই আগতে মানে শৰি ৰেগুলাৰ ধৰ সাত দিনৰ মূৰত এদিন কেতিয়াবা ধৰ তিনি দিনৰ মূৰতে ধুৱাই দিলোঁ, মানে তেনেকে মই গা চা ধুৱায়ে থাকোঁ। কিন্তু আজিকালি গা চা ধুৱাবলৈ মানে টাইম মিলোৱা হোৱা নাই। এদিন বুইছা, ভাইটিক গা ধুৱাব দিলোঁ, তিনিশ টকা লৈছে সি। তিনিশ নহয় এশ লৈছে। অ, অ মোৰ মতে চায়ে আছোঁ গা ধুৱাব লাগে কিন্তু মই টাইমটো মিলাব পৰা নাই গা ধুবলৈ, মই তাক ক'লো যা গাটো ধোৱাই, কৈছে মই নোৱাৰোঁ গা ধুৱাব মই কৈছোঁ এশ টকা দিম যা গা ধুৱাই দেগে। সি মানে কুকুৰ একে কান্ধত পেলাই লৈ গৈছে গা ধুৱাবলৈ।
হ'ম, হ'ম।
সি কৈছে বৈ গা ধুও গৈ বুলি। কুকুৰজনী মানে নামটো চেৰি তাই কৈছে বৈ চেৰি গা ধোওঁ গৈ। একে দাঙি লৈ গৈ একেবাৰে গা চা ধুৱাই শুকুৱাই মেলি থৈ দিছে। সি গামোচা দি মোচিছে কি কম মই তোমাক আহ
উম। সেনেকে যদি পুতুকতে কওঁতে যদি শুনে তেতিয়াহ'লে তুমি কম ভাল পালাহেঁতেন নে?
ৰাম কিন্তু কি ক'বা এনেকে নুশুনে। তাক যদি মই কওঁ এই এশ টকা এতিয়া যদি উঠাই পেলাই কওঁ দুশ টকা এটা দিম যা কুকুৰজনী গা ধোৱা, এতিয়া ধুৱাই পেলাই থৈ আহিব গৈ।
উম।
মানে টোপনিৰ পৰা উঠি মানে যিটো টোপনি মানে গ'ম পায় এনেও জানা আজিকালি শুই গ'লে মানে কি হয় ইমান গ'ম চম নাপাই মানে এই তাক ক'লেও কথাটো গুৰুত্ব নিদিয়ে।
উম।
সি যদি মুতিব চুটিব উঠি যায়। তেতিয়া ধৰ মই তাক কলোঁ যা কুকুৰো ধোঁৱা গৈ তেতিয়া মই তোক দুশ দুশ টকা দিছো সি লগতে কুকুৰ ধুৰাই পেলাই থৈ দিব ৰাতিটো ভিতৰতে। পাৰিলে এটা কুকুৰ এটা চেৰেকি ঠাণ্ডা লাগি চৰ্দিয়ে কিয় নো হৈ যাওঁক মান খালি সি পইচাটো পালেই হ'ল গ'ম পাইছা। এইয়া সেইবিলাক আজি কালি মোৰ আকৌ এই শনি উম, কোৱাচোন কোৱা।
বাকী ভাত পানী খালা নাই?
ভাত পানী খালোঁ বাৰু তেই অলপ আগতে খাই আহিছোঁ মানে আজি মা ঘৰত নাই। চাব গ'ল কি ভাওনা চাব গ'ল যে মামাহঁতৰ ঘৰত মানে কি হয় মামা ঘৰত নাযায় ইমান মানে মামাহঁতক ঘৰলৈ যোৱা নহয়। বহুত দিনৰ মূৰত ধৰা যায় কেতিয়াবা। অ' তাৰ কাৰণে ধৰ আজি গ'ল সেইয়া চাই মেলি ধৰ এতিয়া আহিব তোৰ পিছত কাইলৈ পৰহিলেও মানে আহিব চাগৈ। তাৰ কাৰণে এতিয়া দাই মানে ভাত চাত মানে অলপ বনাব ইমান নবনাইটো। সেইকাৰণে আমি নিজেই বনাই মেলি খাব লাগে আৰু নে কি কোৱা? শুনিছা? হা তোমাৰ এইটো শুনিছোঁ বাৰু তোমাৰ চাউনটো অলপ ফাটি আহিছে বুইছা নেটৱকৰ্টো অলপ তোমাৰ শ্ল
এই নকবা এইবিলাক কথা নেটৱৰ্কৰ কথা কোৱাচোন এতিয়া।